অ', কোৱা।
উম, কোৱা। খালা ভাত?
অ', খালো, খালো, খালো এই শুনা হা কথা এটা আছিলে। এই যে তোমালোকৰ যে তোমাৰ যে কৈছিলা তুমি যে পাপাৰ দোকানখন যে আছে হা
উম।
তাত আমি দে কিবা লে এনে তোমাৰ ফা ফুড মানে তোমাৰ এনে কিবা এটা এনো খুলিব পাৰো দোকান।
পাৰি
অ', এনেই পৰি আছে ন' তুমি কথা পাতিবা না পাপাৰ লগত কি বা কয় পাপাই আকৌ।
যদি মাৰ্ছ কৰা তে মাৰ্চ কৰিব পাৰা।
কৰিব পাৰে ন' কৰিব লাগে মানে কি এনে এনেতো ঘৰত থাকি লাভ নাই ফাৰ্ষ্ট কথা। ত' তাতে অলপ মানে তাতে বহাতটো বেছি ভাল হ'ব নেকি মানে ঘৰত বহাতকে মোৰ মতে হা। তাতে বহা ভাল হ'ব, সেই তাতেই বহা ভালো যদি ৰায়াতিখিনিয়ে যদি ঘৰত বহিতটো লাভ নাই তুমি সুধিবা আমাক হা যে মানে কি কিবা কৰিব নেকি যদি নকৰে দেন তাতে আমি মানে মানে মই চাইছিলো তমাৰ তা দোকানখন বহুত ভাল আছে মানে লেকেচন আৰু লাইক মে চাই ত' ঠিক আছে মানে হা যোনটো চাইজ লাগে ত তাতে এতি কি খুলিলে ভাল হ'ব তোমাৰোকে তুমিতো ইতিছ দৰে হয় ন'
এতিয়া সুধিব লাগিব পাপাক কি কাম কৰিলে তেনেকে ভাল হ'ব। বাইছা তাকে চব কথা সুধিব লাগিব সুধি এিনি ক'ব লাগিব কাৰণ এতিয়া মেইন ৰাস্তা হয় যদিিতো ভাল কিবা এটা খুলিব লাগিব যাতে
অ', সেইটো, সেইটো মানে আৰু মানে মানে পিছ কৰিলেছি ভাল দেখা যাব মান চোৱা এনেকা আৰু মেইত মানুহ চ সদায় তোমাক ক'লে হাজাৰ দুহ হাজাৰ মানুহ অহা য পাৰে ত মানে বৰ্ড চাইন বৰ্ ন কৰিব ন এইখনোক ইয়াতে আছে ন কা লাগে দকাৰ এনেকে টাইপৰ এ বহুত মান কিবা কিবি
ন'টিছ ব'ৰ্ডখন অলপ
নটিচ ব'ৰ্ড খন অলপ ডাঙৰক দিলে ভাল হ'ব বুজিছা মানে কিস্ত কি জানা তাত মই বহুত নটিছ কৰিছো মানেফালে সেইবিলাক সেইদিনাফালে কৈছিলো ত তাত ব্ৰইলাৰ মাংসৰ দোকান নাই দূৰ আছে মানে অলপ তাত য বইলাৰ দোকান খো খুলিব পাৰি মানে ভাল মানে হললত তোমাৰ ৰিটেল আৰু হোলচেল দুটাই খুলিব পাৰি বুজিছা।
পাৰি উম।
মানে তাতে কাটাত এ বে লোকেল ডট মানে তোমাৰ তোমালোকৰ জেগাখিনি তাত মানে হ' থাকিব মানে গোটাকে থাকিব আৰু তাত মানে পোহা হ'ব তাৰপিছত মানে এইফালে কাটি কেনে মানে দিয়া হ মানে দুটাই কৰিম মানে যদি হয়।
আচ্ছা মানুহ ৰাখিবা নেকি তাত?
অ', সেইটোৱে মই ভাবিছো কি এই মানে সেইটো
মানুহ আহি পেলাই কৰিবা এনেকৈ মানে পুহিবাও আৰু তাৰপিছত মানে এনেকৈ বিক্ৰীও কৰিবা।
অ', আৰু মানে মই ভাবিছো লাইক তোমাৰ এনেকা লাইক আৰু আজিকালি গাহৰি বিজনেচ বহুত চলা হৈছে।
বহুত চলিছে উম, বহুত প্ৰফিটো আছে। তাৰ কাৰণে এলেকা লাগিব।
এনেকা মানে তোমাৰ এনেকাে ঘ এনেকা ঘব কৰি যিটো ধৰি অলপ খালি আকাৰটোবলব জেগাটো মানে হেৰি হ'ব পৰা নাই মই
উম আৰু মানে কি জানা সেইটো পুহিলে মানে জেগাতটো লেত তেৰা হয় বুজিছা। সেইকাৰণেও চব বেলেগ জেগা ল'ব লাগি বৰ ডাঙৰ জেগা
মনুহ চানুহ অলপ মানে মানে অলপ ঘৰ বাৰীৰ পৰা দূৰ ঘৰ চৰ বিলাক দূৰ হবা হ'
উম হম দূৰ হ'ব লাগে অলপমান ঘৰৰ ওচৰত হ'লে মানে অলপ বহুত খেচে বহু ল তেৰা হয় মানে এনেকা জীৱ জন্তু এনেকৈ খুলিলে মানে অলপ দূৰতে খুলিব লাগে ঘৰৰ ওচৰত খুলিলে বহুত দিগদাৰ ন বহুত কথা আহি পৰে আচছ ভাল পাৰি তাকো হোৱা বিলাক যোনবিলাক মানে খোৱা এনিমেলৰ খুদ বিলাক সেইবোৰ কিনিব লাগিব হয় ন নহয় পেকেজবোৰতো বহুত হেৰি হেভিকে আহিছো এইবিলাক সুধিনি ক'ব লাগিব ভালকৈ কথা বতৰা মোক পাতি ল'ব লাগিব দেউতাৰ লগত
মই মই যাম দিয়া বুইছ তহঁতৰ ঘৰ মই যোৱা কথা এনেও আছিলে বাৰু মই যোৱা হোৱা নাই
উম আহিবা ভালকে কথাখিনি পাতিম ন কি কি কৰিলে ভাল হ'ব তোমাৰ ম মতে কি কলে ভাল হ'ব মানে ব্ৰইলাৰটো নে গাহৰিটো ভাল হ'ব
মোৰ মতেতো মানে মই সেইটোৱে লিজ কৰিছো
হয়টো সেয়া বহুত খিঁচিব চ' অলপ এলেকাতো অলপ ডাঙৰ লাগিব ব্ৰইলাৰটো পাৰি কিন্তু মানে ব্ৰইলাৰ বস্তুটো কি হয় মৰি যায় মানে বহুত আপডালৰ দৰকাৰ হয় বুজি পাইছা এনি টাইম মানুহ লাগিবই মানে তাৰ লগত আৰু এটা দুটা মানুহ নহ'ব তাত অলৰেডি মানুহ এটা থাকিব লাগিব যাতে সিহঁতক খোৱা বস্তু বা এনেকে দি থাকিব লগা হয় লেতেৰা হ'লে অলপ খিঁচিলে মানে চাফা কৰিব লাগিব দুই তিনিটা মানুহ তাৰ লগত লাগিবই আৰু বিলাক লাইট লগাই দিব লাগিব সিহতক ধুব কাৰণে চাফা কৰিব কাৰণে জেগাবিলাক পানী দিব লাগিব ভালকে ধুনীয়াকে পৰিস্কাৰ কে ৰাখিব ৰাখিলে থাকিব আৰু মানুহ ৰাখিব লাগিব তাত গুচি আহিলে কিবাই খাই পেলাই বুলি হয়তো ভয় বুজিছা
মই সেইখিনি বুজিছোঁ বাৰু তোমাৰ তাকে
ঘৰ পাতি বনাব লাগিব যদি তুমি বিচাৰা, সুধিব লাগিব, আকৌ ভাৱিব লাগিব। ভালকে কৰোঁ বুলি কলে ভাল হ'ব। ডাঙৰকে কৰিম ঔ, প্ৰথমতে সৰুৰ পৰাই ষ্টাৰ্ট দিব লাগিব বুজি পাইছা?
তেতিয়া ডাঙৰ হ'বগৈ পিছলে, সৰুকে চাওঁ যে মানে প্ৰফিট কিমান হয়, ন?
উম।
প্ৰথমতে সেইটোৱে চাওঁ সৰুৰ পৰা ট্ৰাই কৰি চাওঁ, ডাঙৰ হৈ যাব কিজানি। মোৰ মতেতো গাহৰি অলপমান হেৰি মানে প্ৰফিটটোতো আছে, কিন্তু সেয়া বুলি ভয় লাগে আৰু।
লাইক, আজিকালি ন মানে মই এটা কথা গম পালো, মানে তুমি এনেই বহি থাকি লাভ নাই হাঁ। কিন্তু এনেই থাকি লাভে নাই মানে, এনেই থাকি লাভেই নাই তোমাৰ, একোৱে নহব
উ, কিবা এখন দোকান যদি তুমি খুলি পেলা বহি থাকা ন, তেওঁ তোমাৰ কিবা এটা নহয় হাত খৰচ এটা ওলাবই। বুজি পাইছা, ঘৰত বহিলে একো নোপোৱা। জয়ে সৰু সুৰাকে কিবা সৰু সুৰাকৈ কিবা এটা কৰিব পাৰিলেও ন? অলপ হেল্প হয়।
ঐ ল'ৰা মানুহ ন, সেইটো কাৰণে মানে তোমাৰ মানে লাগে আৰু আজিকালি তোমাৰ পচ ইম্পৰ্টেণ্ট সেইটো কাৰণে, মই সেইটোয়ে ভাবিছোঁ মানে আৰু আৰু এইখিনতে লকেছনটো বহুত বেছি ভাল।
উম, লোকেশচনটো ভাল ন? ৰাস্তা কানতে হৈ যায় ন, মানুহে নটিচ কৰিবলৈ ভাল হয়।
উ, আৰু মানে কি জানা ৰাস্তা কানৰ মানে দোকানবিলাক বেছি নটিছ হয়, বোলে ভিতৰলৈ সোমাই অহা মানে মানুহ বিলাকে অসুবিধা পায় ন, কোনে আকৌ সোমাই আহি পেলাই চাবহি দোকান আছে নে নাই ৰাস্তাতে পাই নামে, কিনে আও লৈ যায়। কাৰো ইমান হেৰি নাথাকে ন পেচেন নাথাকে যে ভিতৰলে যাম, ভাল আছেনে নাই চামগে, মানে কেতিয়াবা বিজনেটৰ ষ্টাৰ্টটো কৰিলে ন, যদি ষ্টাৰ্ট কৰো আমি, তেনে এনেকে ৰাস্তাৰ কাষত হ'লে বেছি ভাল।
হেইটোৱে মানে কি জানা, অ হেইটোৱে মানে এই মানে মই তাকে মই চালো হাঁ মোক ভাবি‌ছোঁ তোমাক মই মানে ভাবিছোঁ এ ৰক মই ফোন কৰিম ৰখ ৰখ পিছত মই তুমি আজি ফোন কৰিলো ফোন কৰিলা ন মই না আজি কৈ দিয়া ভাল হ'ব।
উম, চাইনবৰ্ডখন অলপ হাই স্পেলিছ মানে স্পেলিছ হ'ব লাগে অলপ, ভাল হ'ব লাগে, ষ্টাইলিছ হ'ব লাগে চ' মানুহে এনেই এট্ৰেক্টিভ হ'ব গম পাইছা? সৰুৰ পৰা ডাঙৰ কৰিবলৈ তাইক কৰিব লাগে আৰু প্ৰফিটটো, প্ৰফিটটো প্ৰথমতে সৰুৰ পৰাই হে কৰিব লাগিব। বেছি আমি বহাই দিওঁ যদি মানে মানে ইমান এটা মানুহে নাচাব, যে ইয়াতে ইমান কম দি আছে, ইয়াতে ইমান বেছি দি আছে আমাৰনো কিটো লাভ হব? বুজি পাইছাঁ? অলপ কম কমকে ন বস্তু বিলাক? চব বস্তুবিলাক তৈয়াৰী কৰি ল'ব লাগে প্ৰথমতে, ঘৰ সজা, তাৰ পিছত মানুহবিলাক মাতিূ মানুহ জোনবিলাক লগাবা তাত। ৰ না মোৰ চাব লাগিব। আমি দুটাটো এনিটাই-এনিটাইমটো ৰাস্তাত থকা নহয়ে। যেতিয়া তুমি তাত থৈ আহিবা, তাক শুধিবৰ কাৰণে।
ঠিকে কৈছা তুমি, মানে সেইটোয়ে মেটাৰ কৰে আৰু তোৰ পাপাও মোক সেইটোয়ে কৈছে, তই যদি তই কৰিব বিচাৰিছ মই আছো তোৰ লগত, সেনেকে কৈছে, মই বুলো মই ঠিকে আছে, মই ভাবিছো মই তোমাৰ লগত কথাটো পাতি লওঁ, এই যে পাৰ্টনাৰশ্বিপত কৰিম ন দুইটাই মিলি। কেনে তাৰ মানে, মানে পাৰ্টনাৰশ্বিপত খুলিলে এটা কথা কি ভাল জানা, লোকচান হওঁক নহওঁক বা তোৰ মানে, ইমানে হেৰি নহয় যে লাভ হ'লে দুটাৰেই হ'ব না।
উম। উম।
অকলেতো-অকল এইটো বিজনেচত মাঠা মাৰি থাকিলে নহ'ব, বেলেগতো এতিয়া চাব পাৰি নে কি, তুমি যদি বেলেগ এটা চাব পাৰিম ন।
অ', পাৰি, যদি এইটোত বোলে প্ৰফিট হোৱা নাই, তে বেলেগ এটা চাব পাৰি তেতিয়াহ'লে।
তাৰপিছত, অকলে ত', মই অকলে ইমান নোৱাৰিম ন, সেইকাৰণে মই
অকলে নোৱাৰি অ', বিজনেচ এটা কৰিব হ'লে সদায় মানে এটা পাৰ্টনাৰশ্বিপ হ'লে বেছি
প্ৰথম বিজনেছ, অ', সেইটো প্ৰথম সেইকাৰণে তুমি হবা মোৰ বুজিছা নাই?
উম হয় নেকি? তোৰ ৰুবা হয় নেকি?
আৰু নহয় নহয় লাইক তোমাৰ ফেমিলিত পা মানে এনেকুৱা চাপৰ্ট পাম ন তুমি থাকিলে।
উম।
মানে এনেকুৱা এটা মই বিচাৰো মানে লাইক এতি যি হওক ন তোমাৰ পাপাৰ মনত ভাল ত তুমি যদি থাকাই বিচৰা ত মানে চাপোৰ্ট পাম ন
অ' পাই পাই কিয় নোৱাৰি আহিবা ভালকে কথা বতৰা পাতিবা তোমাক
যাম বাৰু দিয়া মই। তোমাৰ কালি নহয়ত দেওবাৰ বজাত যাম বুজিছা
উম।
তেতিয়া কথা পাতিব লাগিব ভালকে বহি। এনে মানে কি যে আনকালে কেনেকা আছিলে। পিছে বাবা ভাত চাত খালে নে বা হতে
উম
মাহতে ভাতাত খাল কি নাই?
ভাত পানীয়ে খাই শুলেও। চব শুলে। মইহে আছোঁ। মই এতিয়া অলপমান এনে পঢ়িম আৰু।
অ', মই তাকে ভাবিছো ফোনটো কৰিলো, বাদ দিয়া নকৰো, এতিয়া যদি শুলে ন'।
পাৰা বাৰু।
এ নাই নাই ৰাতিখন ভাল নালাগিব এতিয়া আৰু বুজিছা। একেবাৰে গৈ কথা পাতিম দিয়া এইটো আৰু ফোনত কথা পাতা নয?
উ সেইটো, সেইটোও হয় বাৰু, যেতিয়া মানে সন্মুখে সন্মুখী যিটো কথা পাতা হয় মানে ফোনত, সেইটো কথা মানে
অ', সেইটোৱে, অ', সেইটোৱে সেইটোৱে ঠিকেই কৈছা।
ওম, ঠিকে কৈছা বাৰু আহিবা ভালকে কথা বতৰা পাতিম, আহ ফোনত যিখিনি কথা পতা নহয় সন্মুখে সন্মুখে বহুত কথা পতা হয় বাৰু, ভালকে বিজনেচৰ কথা আগবাঢ়িবও পাৰিম।
উম সেইটোৱে, আৰু মানে মানে ডাঙৰ হলে মানে গমো পাব নাই যে ক'ত কি কৰিলে লোকচান বা এনেকা, এ ঠিকে আছে তেতিয়া ঘোপককে ডিচিশন ল'লে ভাল নহ'ব বুজিছা, ৰ্ফাষ্ট ডাঙৰৰ এডভাইচটো ল'ব লাগে বুজিছা।
উম, বিজনেছ কৰিলে চোৱা প্ৰফিট আৰু ল'ছ থাকিবই, সেইটো আমি চাই পেলাই আমি এইটো নহয় যে দোকানখন নুখলোঁ আৰু ল'ছ হৈছে। দুদিনমান ল'ছ হ'ব কিন্তু মানে কি ল'ছ আৰু প্ৰফিটৰ মাজত চব থাকিব। বুজি পাইছা, তুমি ঘপককে মানে কামটো এৰি দিব নোৱাৰোঁ, ভালকৈ ডিচিশনটো লৈ ভালকৈ ডিছকাছ কৰি খুলিব লাগিব আৰু ভালকৈ আৰম্ভণি কৰিব লাগিব, ছ' তুমি আহিবা ন?
অহ।
বাৰু। শুবা তেতিয়া হ'লে ন।
অ', ঠিক আছে দিয়া মই তোক জনাম দিয়াত। মই তাক শুই লোঁও, ভাতটো খাই লোওঁ ৰখা।
অ'।
ঠিক আছে দিয়া।